সা
হেল্ল'।
অঁ কওক।
কি কৰি আছা?
মই এতিয়া অকণমান তাঁতত বহিম বুলি ভাবিছো মানে গাটো লঘূ লঘূ লাগিছে নহয়
আজি কি কঠীয়া তুলিব নালাগে নেকি?
নাই কঠীয়া তুলিবলে নাই নৈ ভিতৰলৈ গ'লেহে লাগিব।
অ এতিয়া কেইদিনমানলে নালাগেই
নালাগে নালাগে কঠীয়া তুলিব নালাগে
অ অ ধ
বলে হেৰি আছে হে এটা তুতুহতৰ দিব যে
অ, সেয়া আগবেলাহে ৰুবা।
অ, সেয়া আছে। বাৰু আপুনি কি কৰি আছা? আপুনি কি কৰি আছা?
মই এই কাপোৰ অলপ ধুইছিলোঁ এইকেইটা সাঁতুৰিবলৈ যোৱা নাই জানো সাঁতুৰি আহি, কাপোৰবোৰ পেলালে সেইবোৰ ধুইছোঁ
ক'ত সাতুৰিলে গে?
এই ইহঁতে এইবাৰ সাঁতুৰিয়ে আছে গোটেই কেইটাই আক এই পাছফালে
অ অ। বাকী আপোনালোকৰ ঘৰৰ সৰু গৰাকী ভালে আছে নে?
আছে-আছে-আছে।
অ, ডাঙৰ গৰাকী গ'ল নেকি?
আছে না যোৱা - নাযোৱা।
ছিজনত আহিব লাগিছিলে আকৌ আমৰ ছিজনত নাহিলে আৰু এতিয়া আমো নাই।
এতিয়া আমো নাই হেৰি এতিয়া কঠাল - কঠাল খাবা নেকি?
মই কঠাল নাখাও সেইদিনাখন সেই কঠালজোপা খাই ইমান ভাল নাপালো।
ধেত তেৰি হে-হেহা আমাৰ ঘৰ বস্তু অইন নাইয়ে এইকেইটাকে আছে তাকো নেপালা ভাল
অহ, অহ মই কঠাল মানে টেঙা - টেঙা পালো যে।
অহ হ হহ
আমাৰ সেই কে মমাৰ এই ৰ ব নাই আমাৰ এইজনে আনে যে কামৰ জেগাৰ পৰা কঠালৰ সুতাটো সৰু সৰু সেই তেনেকুৱা কঁঠালটো খাই ভাল পাও। এই ইমান ডাঙৰ-ডাঙৰ কঁঠাল খাই বেয়া পাও।
ন
ডাঙৰ কঠাল খাই বেয়াই পাও। অ ছোৱালীয়ে কবাত হেই শিকিছিলে নে? না নিজে- নিজে শিকা?
প্ৰথমে নিজে-নিজে শিকা। এতিয়া সেই তালে নিবলে
অ।
অকণমান এ ইহঁতক কোনোবাই চিনি পোৱা আমাৰ ল'ৰাহঁতে তোমালোকৰ ল'ৰাই সেই তাত সিহঁতে চিনি পোৱা কোনোবা এটাই অকমান দেখুৱাইছে।
অ-অ, নহয় এতিয়া মানে তাই আকৌ যদি তাই চিলেক্ট হৈছে এতিয়া ভাল তে দিয়াব মানে হেই এই নাৰায়ণপুৰতে আছে কোনোবা হেই এটা।
অ নহয়, এইটো লোৱাও ভাল।
অ, অ।
এইটো, এইটো কোনবা ভাল লৱা এটাই। সি এতিয়া নিছিলে যে, কেইবাটাও নিছিলে নহয়। সেই লৱাটোৱে লৱাটো আণ্ডাৰতে নিছিলে সংগীত একাডেমি হেৰিলে।
অ, অ।
তাৰপা এই ঢোল বাদনত যোনটো লৱা নিছিলে।
উম।
সিও বেচ এৱাৰ্ড পাইছে। এতিয়া দুটা চিলেক
অ, এতিয়া ক'লৈ গৈছে?
মুম্বে।
অ, নহয় যদি তেনেকে হেই প্ৰায় উম, পাই যায় তেহেতে সুবিধা এটা পাই যাব।
অ এই এই যিটো ল'ৰাই ঢোল বজাবলে গৈছে এবাৰ।
অ।
সি এই যোৱাবাৰ তোমালোকৰ ছোৱালী থকা হেৰিটোতে আছিলে।
অ বয়ছ হোষ্টেলত, অ।
তাপা এতিয়া আকৌ তাৰ হেৰি হ'ল সি এবাৰ টেনৰ।
অ।
সি এইবাৰ টেনৰ হোৱা কাৰণে তাক এতিয়া আৰু যাবলৈ নিদিয়ে আও।
অ। মোৰ অসুবিধা সেইবিলাকতে হয়।
অ, তো একেবে টেনলে পোৱা লৱা এটাক দিব নোৱাৰে নহয়।
অ। খোৱা-বোৱা এতিয়া হ'ল নে?
হ'ল, হ'ল। এইয়া ৰাইজবিলাক চব আহিলে। চবকে দি মেলি আজৰি কৰি
উম।
এতিয়া এই আজৰি হৈছো আও। আজৰি হৈয়ে মই ভিতৰলে গৈছো।
অ, মেচিন মাৰিছে নে?
মাৰিছো, মাৰিছো।
অ।
এ কালিয়ে চিলালো দুটা ব্লাউজ।
অ।
তাপা আকৌ আৰু আছে কেটামান, তাকে কি কও জানো?
অ। নিজৰলানে চিলাইছেনে লোকলেও চিলাইছে?
আঐ এইবোৰ মোৰ মোলৈ নাই চিলোৱা, মোক নালাগেও মোক নালাগে অ' ঈশ্বৰ।
পিছল-পিছল নাই কি?
পিছল এইবোৰ এনেই থকা। দিছে চিলাই দিছোঁ আৰু
মই কালি কাপোৰযোৰ পিন্ধি গ'লো এপাক।
ক'ত গৈছিলা?
বিয়া এখন আছিলে এই ছোৱালীজনী।
অ'
তাৰপিছতে এই পৰিয়ালো আছে নহয় তাতে আমাৰ বংশ।
অ'।
দেউতাহঁতৰ তাত আকৌ বৰ্তাহঁতৰ ঘৰত সোমালোঁ ঘৰত। সোমাই দাদাহঁতৰ লগতে কৰা যেন আমাৰ নিজৰ দাদাহে।
অ'।
ফুকন বুলি কোৱাজন।
অ'।
তাৰপিছত হেৰি নবৈ সুধি আছে আপোনালোকৰ দাদাৰ কথা। কৈছে সিয়ে মই একেলগৰহে তেনেকে বুলি কৈছে। মই বোলো মানে আগতে আমাৰ আজান নাছিলে একে মানে মোমাই পৰিয়ালৰ ছোৱালী নিয়া যে ডালৰ পা কিবা এৰি থৈছিলে, এতিয়াহে বৰ্তাহতে মানে মাটি বাৰী দি মেলি বহুৱাইছেগে আৰু
বৰ্তাহঁত ঢুকোৱা পিছতহে গৈছে মানে মাটি-বাৰীটো দি থৈ গ'ল ককাহঁতৰ দিনতে। সি যোৱা নাছিলে।
অ'।
মই বোলো মানে এদিন আহিছিলে আমাৰ ঘৰলে দেউতাহঁতক চাম বুলি আহিছিলে। তাৰপিছত চাই মেলি গ'লহি বৰ কষ্ট পালেহেন তেতিয়া ৰাস্তা বেয়া আছিলে। বেয়া দিনতে মানে ৰাস্তা বেয়া দিনত কিমান দিনৰ আগতে অহা চব কচোন, তাৰ পাছতে মই বোলো এতিয়া ৰাস্তা ধুনীয়া হ'ল আপোনালোকে একদম গাড়ী লৈ যাব পাৰিব।
অ'
এনেকে কৈ থৈ আহিছোঁ। মানে পৰিয়ালৰ ভিতৰত এতিয়া সিহঁতৰ অকল দুটা দুঘৰত দুটাহে আছেগে আৰু বৰ্তাহঁতটো নাই এই, ল'ৰা কেইটাহে আছে।
অ'
অ' আমাৰ এতিয়া ধৰ সোণৰ ল'ৰাহতে চোন চিনিয়ে নাপাব তাত যে আমাৰ হেৰি আছে। পৰিয়ালৰ মানুহ আছে। আজিকালি এইবোলো নহয়। আহ যাহটো কৰি থাকিলে ভাল লাগে সেইটোৱে।
অ', যাব লাগে।
আছে মুঠতে ববজনী আছে, ববজনীয়ে কালি মা টিভি আছিলে মই দেখি কান্দি দিলোঁগে।
ইমান বয়সত
অ' মই তাকে কৈছোঁ, আপুনি ইমান বয়সত মাটি কেলে ৰুইছে প পইচা লোৱা হতে দিবই আপোনালোকে হেৰি কৰক, কৈছে নহয়। মানে ল'ৰাটো হেৰি ঢুকাই থাকিলে। বোৱাৰীজনী আছিলে, বোৱাৰীজনী নাই গুৱাহাটীলৈ গ'ল।
অ'
তাৰ পাছত তে আও, বৌ বোলে নুৰুলেগে উপায় নাই আৰু মই দেখি কান্দি দিলোঁ। তেনেকুৱা বয়সৰ মানুহে আমাৰ ইয়াত ধৰক কোনো মাটি ৰোৱা নাই যে।
উম।
কঁকাল বেঁকা, তেনেকেই মাটি ৰুইছেগে।
অঁ। কেনেকে ৰুইছে অ কঁকাল বেকা যদি?
এই সেইটেই ৰুইছেগে মানে, এই আমাৰ- এই পিছটোলাইনৰ যে ব এই সিহঁতৰ মানুহ এগৰাকী যে আছে,
উম
এই হেঁতৰ বৰুৱা পৰিয়ালৰ। সেই নবৌ লিখিয়া মানে। উম, নবৌ গতে একেই।
অহ।
এতিয়া কি খোৱালে সিহঁতক?
এতিয়া চকুৱা চাউল গাপ দিলো। আলু ভাজিলো। আজি গাখীৰ এক লিটাৰ, দুই লিটাৰ গাখীৰ আনিলো।
অহ।
আনি, চবকে সেদে দি দিলোঁ।
তাৰ ভাজিৰ লগতে চাগে গাখীৰ দি, দি দিছে?
উ, আজিকালি খাব লৈছে। এই আমাৰজনে সৰুজনে নেখায়।
তাকেহে আমাৰ ঘৰত মই যে সঁচাকৈ কৈছো আমাৰ ল'ৰাটোৱে গাখীৰ অকণমান ভাতকমান খোৱা নাই মই ইমান সুখ পালোহেতেনে এ।
এও, খওঁ উঠে অ।
ক'ছোঁ নহয় আপোনাৰ চাহকাপলে বিচাৰিব, চাহ একাপ দিয়া তেনেকে ক'ব কিন্তু গাখীৰে ভাত
ভাত নালাগে পিল খাই নে নেখাই?
হা!
পি খা‌ই নে নেখাই?
গৰমে গৰমে খাব।
অ অ।
এতিয়া মই সন্ধিয়া লগা সময়ত কাপ গৰমাই দিওঁ আকৌ দুপ ৰাতিপুৱা গৰমাই দিওঁ তেনে- কে গৰম কৰি দিলে খাব আৰু মই নাথাকিলেতো নাইয়ে আৰু। সেঁতে গম কৰি খাব লাগে বুলি গমেই নাপায়। পথাৰ পৰা আহি সেইবোৰ ইমান যত্ন কৰিবলৈও সময় নাপায়।
তাৰপিছত গৰমাত থৈ দিয়ে, আকৌ গধূলা সময়ত গৰমাই পেলাই একাপ-একাপ দিও আকৌ সেই তেনেকেই খায় আৰু।
অঁ।
হেৰি নহয় এই পায়স চায়স অকণ বনাই দিলে খায়ে নে নাখায়?
এ চেনী দিয়া পায়স মিঠা দেখোন নাখায়।
চেনীতো দিব নালাগে আক গাখীৰ ঘৰৰ গাখীৰকনত পায়সকণটো মিঠা এটা হ'বই সেইটোৱেই চাহ অকমান দিব লাগে। সেইবোৰ বনাই থৈ দিবা চাহ যেতিয়া বনাবা বাতি পেলাই এনেকে দিবাচোন।
মই কৈছো নহয় আপোনাক তাক ক জুনেকে বনাই নিদিয়ও আপুনি নাখায়, সি নাখাই।
অ।
সেই পি পেলাই অকনমান তেওঁ খাবলৈ লৈছে সেয়াই শান্তি।
অ হ হ দৈ টোতো নাখায়ে ন?
টো চত মাই নাযায়।
মই আকৌ চিৰা দৈ অকমান দিলে বৰ খাই।
দুদিন কি হ'ল পথাৰলে যে সৈইকেইদিন বেছিকে গৈছিলো সেই দুদিনত গাখীৰ মানে আকৌ পিছবেলা নগমালে। এতিয়া গৰমৰ দিন ফাটি নাযাব জানো?
অ
তাৰপিছতে মই বোলো এয়া গাখীৰত ৰাতিপুৱাই গমালি এতিয়া আকৌ নগমালে বোলো সেই বেয়া হৈ যাব মই হে কও এয়া ভৰাই পেলাই থৈ দিও
আপোনাৰ কৈছো নহয় বাপেকক ক'লো আপুনি কাইলে সেই এই দৈ কন আছে এইকণৰ সৈতি ৰাত ৰাতিপুৱা খাই বৈ যাব। আৰু ল'ৰা ছোৱালীক চিঞৰ বাখৰ কৰি নাথাকিব বোলো বাপেকেও নাখালে ল'ৰা ছোৱালীয়েটো নাখায়েই আকৌ মই এদিন খাই লৈ পেলাই সেয়া ধাৰাষাৰ গেছ গাইছোঁ আও
এটায়েও নাখায় মানে।
এতিয়া নাখালে উপায় নাই নহয় পেলাই দিবও নোৱাৰি ইমান ধুনীয়াকে দৈ কণ হৈ আছে। গৰমোৱা গাখীৰ কনত পানীয়ে আছ নাথাকে দেখোন আও থপথপীয়া দৈ হৈ আছে
অ
মই সন্ধিয়া লগা বোলো চেনি অকন লৈ খাওঁ বুলি খালোঁ ৰাতি ভাত পানী নোখোৱাকে শুই আছো আও উপায় নাই নহয় এতিয়া। খাই লৈ সেয়াহে ভাতগিটাও সেয়ালে পেলাই দিবলৈও মন যোৱা নাই।
তাকে সে কিনো হয় তোমালোক বিলাকৰ আও
এতিয়া সমাজত নেখালে নহয় কাৰণে খাই থৈ দিওঁ আও
তাকে।
মই ক'বালেকে এতিয়া যাব লগীয়া হ'লে আগধৰিতে টেবলেট এটা খাই যাওঁ আজিকালি
উম,
আহি খোৱাতকে।
অ, তাকেহে অ মানুহবোৰ যে কি হৈছে।
উম
কেলেনো এনেকুৱা হৈছে জানো হেৰি কৰিবাচোন এই এই জিৰা জিৰা আজুৱাইন
উম
সেই বস্তুটো সৰহকে আনি থবা আনি থৈ পেলাই গৰম পানী অকণমানত উতলাবা অকণমান। তা পানী এডোক এডোক খাবাচোন ৰাতিপুৱা এদিন উতলাই পেলাই বটল তাত থৈ দিলে কালিলৈকো খাব পাৰিবা দুদিনলে খাব পাৰিবা খাবাচোন অকন অকন সেই বস্তু বস্তুটো বহুত ভাল। এনেকে বস্ স্তুটো নুখাই পেলাই বাচি থকাটো একো ডাঙৰ কথা নহয় কিন্তু কি খাবতো পাৰিব লাগিব ন।
বাৰু ঠিক আছে হ'ব তেতিয়াহ'লে।
অ, অ, হব।